হেল্ল' অ ভালনে আপোনাৰ
অ ভালেই
কি কৰি আছা
এয়া আছো ঘৰতে এই অলপ আগতে মেকানিক আহিছিলে এচি ৰিপেয়াৰ কৰিবলৈ অলপ আগতে গৈছে
অ কি এচি বেয়া হৈছে
বেয়া হোৱা নাই আৰু এই ৰিপে অলপ অকন লেতেৰা হৈছিলে যে বহুত দিন ছাৰ্ভিচিং কৰোৱা নাই সেইকাৰণে আজি মাটি পেলাই কৰাই পেলালো
অ এ চি টি লোৱা লোৱা কিমান দিন হ'ল
হ'ল ছবছৰ মান
অ তেতিয়াৰ পৰাা কৰাই নাই চাফা
নাই কৰোৱা সেইকাৰণে আজি কৰালোঁ মাতি মাতি তেওঁলোকে সময় পোৱা নাছিলে আহিবলৈ সন্ধিয়া কোনোমতে এয়া আহিলা আৰু এতিয়া আহি পেলাই ভালকে চাফা চুফ কৰি থৈ গল এতিয়া ঠিক হ'ল আৰু
উম গৰম পৰিছে নহয় ন উম এতিয়া দৰকাৰ হবই
উম হব হব তুমি কি কৰিছা
মই এতিয়া এনেই আছো ভাত বনাব হৈছে আৰু ভাত বনামগে
অহ কি বনাবা আজি
আজি আজি শনিবাৰে আমি নিৰামিষ খাওঁ যে এই দালি ভাজি যি চিম্পুলকে তেনেকে এখন বনাম চালড অকন বনাম আৰু
অহ
কেৰেলা পিটিকা অকন বনাম শনিবাৰে তেনেকেই খাওঁ আৰু আৰু নিৰামিষকে অকমান জুতি পুতি অকণ বন বনাও পদুনা চাটনি
বাহ
তোমালোকে ভাত সোনকালে খোৱা নে দেৰিকে খোৱা
উম এই খাওঁ আৰু দেৰিকে সোনকাল দেৰি মাজতে আৰু
অ আজিকালি দেৰিকে খালে বেয়া অলপ সোনকালেই খাব লাগে নটাৰ ভিতৰত খাই আজৰি হ'ব লাগে
অ মই ভাতটো কমাইছো এতিয়া ৰুটিহে খাবলে লৈছো ডাইট কন্ট্ৰল কৰিব লাগে অ সেইকাৰণে ৰুটি চুটি খাম খাইছো লাহে লাহে ফাষ্ট ফুড বিলাক কো এৰিব লাগে লাগিব এৰিবহে পাৰা নাই
উম এৰিব লাগিব আকৌ এতিয়া আৰু খোজ চোজ কাহানে এক্সাৰ্চাইজ কৰা
হোৱা নাই কাহা কিন্তু সেই কাঢ়িব লাগিব লাহে লাহে সময় উলিয়াই পেলাই সময়হে নাই পোৱা তাৰপিছত লাহে ধীৰে কাঢ়িব লাগিব আহ সেইটোক কৰিব লাগিব কিন্তু তেনেকুৱা জেগা নাই যে দৌৰিবলৈ ৰাস্তাত ভয়ো লাগে আকৌ উজুত চুজুত খাই পৰো বুলি ফিল চিলটো নাই তেনেকে দৌৰিবলে খোজ টো কাঢ়িব লাগিব আৰু লাহে ধীৰে
আ আ দেৰি কৰিব নালাগে আৰু মানে সোনকালে হেৰি কৰিব লাগে আৰম্ভ কৰিব মানে বেছি শকত হৈ গলে পিছত কমাবলৈ বৰ টান অলপ অলপকে হৈ থাকোতেই কমাই থাকিলে তেতিয়া সোনকালে হ'ব কামটো
অহ
মইতো সদায় ব্যায়াম কৰো বিচনাতে মই ব্যায়াম কৰ্মোৰ মানে ককালৰ বিষ আছে যে কঁকালৰ বিষ থকা থকাৰ কাৰণে আকৌ কেতিয়াবা পিঠিখনো বিষায় বাহুকেইটাও বিষায় ডিঙিটোও বিষায় সেইকাৰণে মই সদায় দহ প মিনিট বিক আধা ঘন্টামান এই এক্সাৰচাইজ কেইটা কৰো কৰি পেলাইহে মানে এই আজৰি হৈ পেলাই ভাত বনাওগৈ
অ মই ভাব ত পিছো তাকে খোজ কাঢ়িলে ইমান হে নহয় যে জি চি কে জইন কৰো নেকি তেতিয়া অকমান ৱ চ দাঙে গটো হ হব আৰু ক খুজ বহুত বহুত আহিব লাগে তে যে নহলে নকমেই নকমেই
ৰাতিপুৱা কুহুমীয়া গৰম পানী খোৱা নে
কুহুমীয়া নাখাও তেনেকে
ৰাতিপুৱা খাব লাগে অ খাব লাগে পানী খাবই লাগে
অ এই হেৰি অ এই ডিটক্স ৱাটাৰটো খাও মাজে মাজে চ চিয়া চিডছ দি পেলাই
চৰা চিতটো ভাল ৰাতিপুৱা খাবা সদায়
অ আৰু এই
শুনা দিলো বা
উম
অকণমান ক'লা নিমখ দিব লাগে নেমু অকণ চেপি দিব লাগে তেনেকে একগিলাচ খাই দিব লাগে খালী পেটত তাৰ পিছত আধা ঘন্টা এঘন্টা সট মানৰ পিছতহে আমি চাহ তাহ খাব লাগে
অ আৰু ব্লেক কফিিতটো খাও মাজে মাজে ব্লেক কপ টো খালে অলপ হেৰি হয় লিভাৰৰ কাৰণে ভাল বোলে
ভাল ভাল
সেইকাৰণে ব্লেক কফিটো চেনিী নিদিয়াকে খাওঁ
অ চেনীতো খাবই নালাগে আজিকালি চেনীতো খোৱা একেবাৰে বেয়া উ চেনী তটো চবৰ কাৰণেই বেয়া
চেনি নাখাও সেইকাৰণে উম
মাংসতো কমাব লাগে এইবিলাক ব্ৰইলাৰ চইলাৰ খাব নালাগে মাছতটো বেছি খাব লাগে মাছ তোৰ সদায় খাব পাৰা
অ মাছ খাব লাগিব মাংসটোহে বেছি খোৱা হয় সেই সেইণোংসটো এয়া লাহে লাহে কমাব লাগিব এনেও মাংসত প্ৰটিনটো বেছি থাকে যে ফুলাই দিয়ে বইল কৰি পেলাই খাব পাৰিব আৰু তথাপিও মানে বইল কৰি আকৌ টেষ্টটো নাপাই যে খাবলে মন নাযায় স সকাৰণে বইল কৰি পেলাই ফ্ৰাই কৰিহে ভাল লাগে
অ ফ্ৰাইটো একেবাৰে বেয়া
আহ লাহে লাহে কমাব লাগিব এতিয়া আৰু
উম
মাছো খাও তেন্ত তথাপিও মানে ইমান খোৱা নহয় আৰু সদায় মাছো খাইও আমনি লাগে যে মাংসটোহে বেছি চলে এতিয়া গৰম দিন আহিছে আৰু এতিয়া মাংসটো কমাব লাগিব
গৰম দিনত মাছৰ টেঙা খাব লাগে এতিয়া
তাকে ৰেচিপি কেইটামান চাই পেলাই বনাব লাগিব মাছৰ টেঙা জোল
অ শাক পাচলি খাবা ঘৰতে শাক পাচলি হয়নে তোমালোকৰ
শাক পাচলি এনেই সৰু সুৰাককে অলপ কৰা হয় আৰু ইমান ডাঙৰো নহয়
অ কি কি আছে শাক পাচলি
শাক পাচলি লাই শাক এনেকে কনৌনোৱাা ব্ৰাহ্মী শাক এইবিলাক আছে আৰু সৰু সৰুকে তেনেকে ভাতৰ লগত খোৱাকে কে নাই এনেই বইল কৰি পেলাই খাব পাৰি আৰু দুটা তিনিটা কে এনেকে মিক্স কৰি পাত
আমাৰ আকৌ মধু সোলেং আছে মধুসোলেং খিনি আমি দাইলত দিও খাওঁ তাৰ পিছত আকৌ এইবিলাক মোৰ ঢেৰ শাক আছে ভেবেলী আছে নৰসিংহ আছে আকৌ এইবিলাক শুকলতি আছে আছতে উম এই মৰিচা শাকো হৈছে মচন্দৰী হৈছে তাৰপিছত তেনেকে মানে মোৰ বহুত খিনি আছে এনেকুৱা ঔষধি শাক এই মাজে মাজে খ খাওঁ মচন্দৰটো খালে মানে কি হয় জানা ভোক লাগে আৰু মানে পেটৰ একো গণ্ডগোল নাথাকে এতিয়া মচন্দইত টো মাজে মাজে চাটনি কৰি কৰি মই খাওঁ আকৌ হেৰি আছে এইবিলাক পাৰি পাৰি আকৌ এইটো পিৰালি পালেং বুলি কয় যে বঙালী পালেং হয় সেইটো সেইটোও আছে সেই তু খাও মাজে মাজে
উম
ঘৰৰে অমিতা আছে আকৌ হেৰি আছে এইবিলাক উ কি কয় বোলে ঘৰৰ বস্তু মান কচু আছে দহি কচু আছে আমি বিলাক মাজে মাজে খাই থাকো
অহ ঘৰত থাকিলে ভালেই খাই থাকিবলৈ আৰু
ঘৰহ কিডাল হ'লে খাইয়ো ভাল লাগে আৰু হেৰি চেৰিও নাইকিয়া এইবিলাক
অ বান্দৰ নাহে জানো ন অমিতা খাবলে
বান্দৰ আমাৰ তেনেকে বান্দৰ নাহে এটা দুটা আহে আমাৰ কিন্তু আজিলৈকে একে বান্দৰে খোৱা নাই দেই
অ
বান্দৰে আজিলৈকে খোৱা নাই পকা আমিতাও আমি খাবলৈ পাওঁ মাজে মাজে পকে পকিলে এই চৰাইক খাই আৰু
অ বান্দৰ নাথাকিলে ভাল খেতি বাতি কৰিবলৈ ন নহলে চব নষ্ট কৰি দি আছে যে
অ আজিকালি চাদৰ ওপৰতো কৰিব পাৰি আমি তেনেকেও কৰিছো শাক পাচলি
অ ন চাদ আহ সেই চাদৰ ওপৰত কৰিলেও যদি বান্দৰ থকা এৰিয়া হয় তেতিয়া আকৌ দিগদাৰ নহয়
অ তথাপি দুই এডাল খাবলৈ পোৱা যায় ৰঙালাও কৰিছো ৰ কঙলাও আগদি কটাকে খাইছো
আহ তাককে ভালকে এইবিলাক খাবলৈ পালে ভাল লাগে আৰু অৰ্গেনিক বস্তু এনেই সাৰ চাৰ দিয়া আজিকালি পায়াৰ বজাৰত সেইবিলাক খাই মানুহৰ গা চা বেয়া হয়
উম ঢেঁকীয়া শাক ওলাইছে এতিয়া
অ ঢেকীয়া শাক ওলাইছে ছে বজাৰ আনিছো আজি
আহ ঢেকীয়া শাকতো খাব পাৰি সেইটো ইমান হে দি নিদিয়ে নহয়
উম আহ সেইটো পাৰি ভালো লাগে ভাজি পেলাই খাই তুমি এটা ভাত বনাবাগে চাগে ন
অ এতিয়া বনামগে
অ নিৰামিষে আজি আৰু
আজি নিৰামিষ শনিবাৰ যে নিৰামিষেই খাওঁ গৰমে মে খামাৰ হৈ যাব
আহ বাকী হেৰি কি বুলি কয় এই শুকলতিটো কি একেলগে মিক্স কৰি বনোৱা নে কেনে কেনেকে বনাই সেইটো শু
শুকলকলতিটো মানে মই শুকলতিও দিওঁ ভেবেলীও দিওঁ মচন্দৰিটো নিদিওঁ শুক শুকলতি ভেবেলী নৰসিংহ মানিমুনি চাৰিবিধ দিওঁ চাৰিিবধ দি পেলাই মাছ থাকিলে মাছ অকণ দি জোল অকণ বনাও তেনেকে ঔষধৰ নিচিনা হয় ঔষধি তেনেকে খাও তাৰ পিছত মচন্দৰিতটো আকৌ চাটনি কৰি খাওঁ নহৰু আৰু জলকীয়া দিওঁ আদা
মানে মিক্সিত মাৰি দিয়ে আৰু ন গোটেইখিনি
অ মিক্সিতটো মাৰো কটাটো পিছো মই কম হ'লে পতাতে পিছো মিক্সিত কৌ অলপ সৰহকে লাগে যে পানী পানী হয় সেইকাৰণে পতাতে পিচিলে তেতিয়া ভাল হয়। আকৌ পদুনা আ। আছে পদুনা চাটনিও খাওঁ মাজে- মাজে। ঘৰতে আছে। পদুনাও হৈছে আমাৰ।
উম', ভালেই ঘৰতে চব বস্তু হৈছে যদি।
মানে মানুহ কম যে অকমান হ'লেই হৈ যায় আৰু। তেনেকেই খাওঁ ৰং কঙ লাওআগ চাৰিডাল, পাঁচডাল হলে আমাৰ দুটা মানুহ হৈয়ে যায়।
উম', -উম', - উম', তাকে তেনেকে। কেতিয়াবা খাব লাগিব বনাই।
উম',
ঠিকে আছে বাৰু দিয়া ময়ো বনাওগে।
অহ', মই বনাংগে। এয়া হওক।
অহ', হব। অহ',